অঁ শুনিছা
অঁ শুনিছো
অঁ অঁ কি কৰিলা অঁ মই আছো ৰবা এই চাহ তাহ দিলো ইহঁতক পঢ়িব বঢ়াইছো
অঁ অঁ
অঁ তুমি মাইনাক দিলা নাচত বনাই দিম কৈছিলা যে অঁ আজি আমি মানে পানীৰ নাটনিৰ বিষয়ে কথা পাতিব খুজিছিলো অলপ তোমাৰ
অঁ ঠিক আছে অ না আছে আছে পাৰিম দিয়ক হয় দিয়ক এইটো ইম্পৰ্টেণ্ট কথাই পাতো
অঁ মানে পানীৰ নাটনি আমাৰ বহুত হৈ আছে হয়নে তুমিতো গম পোৱাই তোমালোকৰো ইমান দিগদাৰ হৈছে কোঁৱাৰ সেই পানী নায়েই তাতে আকৌ এইটো কুৱাঁ বনালা তথাপিও উম এতিয়া যে কোঁৱাতটো খান্দিছিলা পানী পাই আছানে
পাওঁ এই তাৰমানে পাওঁ এতিয়া মানে চলি আছো কিন্তু বাৰিষা দিন যে আৰু অঁ ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু একদম নাথাকে উম ডিচেম্বৰৰ পৰা দিছে হয় নেকি
উম আমাৰ মানে কি হয় এটা মানে কুৱা খান্দিছে বহুত কেইঘৰৰ মানে তাৰ পৰা মটৰ লৈ পেলাই পানী লয় যে।
আহ
সেইকাৰণে তোমালোকে কেই ঘৰে লৈছা মানে।
আমাৰতো আমাৰ নিজায়ে অ আমাৰতো নিজায়ে হয় আহ আহ
অ'তাকে মানে উম আমাৰ আকৌ মানে বহুত কেইঘৰ মানুহ এতিয়া মানে মটৰ চলাই উঠাই দিলে আমি মানে ভাগত নাপাওৱেই উম তাকে পানীতো কিমান নাটনি হৈছে এইকেইদিন আকৌ আমাৰ এইখিনি ঠাই খিনিও ওখ যে
অঁ গাড়ী বোলে আহিবলৈও অসুবিধা
আহিবলৈ অসুবিধা সেইটো এটা এনে তোমাৰ মতে কি ভাবা পানীৰ পানীৰ নাটনি কিয় হৈছে নো ইমান।
পানীৰ নাটনি মানে আমাৰ আমাৰ এই পাহাৰীয়া অঞ্চলটোৰ কাৰণে ন এইখিনি। এই একচুৱেলি গুৱাহাটীত অকল আমাৰ এই পাহাৰীয়া বুলিয়ে নহয় বহুত আছে এনেকুৱা।
উ গুৱাহাটী বুলিও নহয় আমাৰ ধৰা গোটেই ভাৰততে পানী নাত নাটনি হৈছে হয়নে? উম তাকে মানে পানী নাটনি চব জোগাতে দেখিছো আমি আৰু। অ সেইটয়ে তাকে আমি তাৰ কাৰণে মানে কি কি মানে ধৰা কৰিলা যে অলপ পানী মানে বচাব পাৰিম তুমি মানে অলপ কবা নেকি?
সেইটো তাৰমানানে মই ভাবো দেই যিসকল গাওঁ অঞ্চলত মানে যাৰ এভেলেবল আছে মই মানে আমাৰ পৰিয়ালৰ কাৰোবাৰ কাৰোবাৰ ঘৰত গৈয়ে হ'লেও দেখিছোঁ সিহঁতে মানে ইমান অপব্যৱহাৰ কৰে পানীৰ তো আমি এক্সুয়েলি এইটো আমি অপব্যৱহাৰ কৰাটোৱে আমাৰ মতে ভুল।
উম
যিয়ে ন কিছুমানে ধৰক পাইপে অ মটৰটো অন কৰিব পাইপেৰে একদম গা ধুই থাকিব সেনেকুৱা।
অ' সেইটো অ' সেইটো মইয়ো দেখিছো, মই বৰপেটা গৈছিলো। অ মানে মটৰৰ পাইপডাল লগাই থৈ দিব বাচন ধুই থাকিব।
অ' ভছ সেইটো চাওঁকচোন কেনেক
অ' তেওঁলোকে বহুত পানী পাইছে হয়নে। তাত মানে পুখুৰীও আছে নদীও আছে কিন্তু আমাৰ মানে গুৱাহাট চিটি বা চহৰ অঞ্চলত ইমান পানী নোপায় মানুহে হয়নে আমাৰ ইয়াত মানে বিল্ডিং বহুত হৈ গ'ল মই ভাবো বিল্ডিং বোৰ বনাওঁতেওতো তলৰ পৰা বহুত বৰিঙত পানী বিলাক পেলাই দিয়া হয়নে।
একদম।
তাৰ পৰা মানে আমাৰ ওচৰ চুবুৰীয়া যি যি কেইঘৰৰ কুৱা থাকে সেইখিনি পানীত টানি লৈ চ
অ' টানি লৈ যায় অতিমাত্ৰা বৰিং এটা এটা এটা আৰু এটা মূল সমস্যা। আপোনাৰ অতিমাত্ৰা টো বৰিং হয় মানে বহোৱা এতিয়া বৰিং বিলাক যে বনাই যোনে পাৰে বনাই বাৰু যোনে নোৱাৰে কি কৰিব?
উম তাকে এতিয়া তাৰ কাৰণে ইমান পানী মানে তোমাৰ ওলাই গুচি যায় তলত পৰা পানী নাইকিয়া হৈ গৈছিল।
সেইটোয়ে তাৰ ওচৰ চুবুৰীয়া সেই অঞ্চলটো অ এই দুই এঘৰ মানুহে ধৰক টো এটাচকৰি বৰিংটো বনালে তাৰ কাৰণে গোটেই অঞ্চলটোৱে ভুগিব লগা হয়।
উম, আৰু সেই হিচাপে আমাৰ অসমতো নদী বহুত আছে কিন্তু আমি পানী নাপাওঁ। পানীৰ অভাৱত থাকিব লগা হৈছে। এতিয়া অ' এতিয়া মানে আমাক ধৰা পানীৰ ব্যৱস্থাও কিবা এটা কৰি দিয়া বুলি শুনিছো জল জীৱন বুলি মিছন। এটা আহিছে, কিন্তু তোমালোকে পাইছা জানো।
নাই পোৱা নহয় সেইটোইটো সেইটো পালেও বোলে খোৱা পানী এটলিষ্ট
অ' আমি ল'ব পাৰো, এতিয়া আমি সেইবিলাক পোৱাই নাই। জল জীৱন মিছন একো মানে সুবিধা পোৱা নাই বৰ্তমানলৈ
নাই এতিয়া আপোনাৰ মিটিং খনটো কিমান দিনত
উম আৰু এতিয়া দেখিছা আগৰ দৰে বৰষুণ নহয়।
অ' নহয় নহয়।
বৰষুণ বহুত কমি গৈছে
এইবাৰ অম্বুবাচীত আপুনি কেইদিন বৰষুণ পৰিল কওক
তাকেইেতো এনেতো ধৰা আমাৰ আহাৰ মাহ মাহৰ আৰম্ভণিত আগৰ পৰাই বৰষুণ দিয়ে থাকে।
আহ,
মানে মই আমাৰ ইয়াৰে কাষত সকলোৰে কোৱা যদি আগতে দহ ফুটত পানী আছিল এতিয়া মানে কয় একেবাৰে পঁচিশ ফুটলৈ বোলে পানী তলত পানী নাপায়েই বোলে। তো সেই ব বৰষুণ প প্ৰত্যেক বছৰে কমি যোৱাৰ কাৰণেও আমাৰ পানীৰ নাটনি হৈ গৈছে। তাৰ মানে উম, আৰু যেতিয়া ধৰা ৰ কেতিয়াবা কি হয় আগতে মানে অলপ আমাৰ বতৰৰ কিবা মানে। অলপ মানে আমি গ'ম পাইছিলো, যে এনেকে ৰ'দ দিলে এনেকে বৰষুণ দিয়ে। এতিয়া আমি একোৱে গ'ম নাপাওঁ, ৰ'দ দিলে ৰ'দ দিয়ে থাকে।
নেদিয়ে থাকে অ'
বৰষুণ দিলেও কেতিয়াবা আ ইমান অভাৰ বৰষুণ দিয়ে মাটি জহি খহি যাব তোমাৰ একদম গোটেই বানপানী হৈ যাব সেনেকে দিয়ে উম, তাকে।
হয় মানে চ'ব ফালৰ পৰা অসুবিধা দিয়ক। পানীৰ নাটনি ইফালে গৰা খহনীয়া।
উম, উম, এতিয়া টো মই মই মানে কেনেকুৱা ডেইলি মই ইমান পানীৰ প্ৰব্লেম ফেচ কৰি আছো নহয় মই তোমালোককো দেখিছো। আহ মানে খোৱা পানীটো সদায় কিনি আনো আমি।
সেইটোৱে আমি কি কিনিলো কি কম।
আমাৰ মানে এতিয়া কি হৈছে জানা তোমাৰ মানে পানী কিনোতে ইমান পইচা গৈছে আমাৰ।
অ' বাপ ৰে
এতিয়া মানে মই কি কৰো বৰষুণ যেতিয়া দিয়ে নহয় এ মানে এনেকে টিঙত টিঙত পাইপ লগাই লৈছো চিনন্টেক্স ভৰাই পেলাইহে মই মানে কাপোৰ বিলাক জমা কৰি থওঁ কাপোৰ ধোওঁ।
উপায় নাই বৰষুণৰ পানী সংৰক্ষণ কৰিবই লাগিব আৰু সেইটো একো বেয়া কথাও নহয় বহ। তাৰমানে আমি আগতে চাইন্স পঢ়োতে দেখোন পাইছো পানীৰ আপোনাৰ হেৰি উম, সংৰক্ষণ কৰিবলৈ হ'লে ফিল্টাৰিং চিষ্টেম কৰি ভৰ বৰষুণৰ পানী কেনেকে ধৰিব লাগে সেইটো প্ৰক্ৰিয়াতটো পঢ়া নাছিল জানো?
অ' অ' আমি এতিয়া এনেকুৱা ডাঙৰ টেংক বনাই ল'ব পাৰো যেনেকে ৰাছ স্থানত কৰিছে এ মানে এনেকুৱা চব প্ৰকাৰে মানে এইবিলাক বনাই লৈ বনাই বৰষুণৰ পানী সংৰক্ষণ কৰে কৰি তাক আকৌ মানে বিশুদ্ধ কৰে কৰি ব্যৱহাৰ কৰে এতিয়া আমি এনেকুৱা জাগাত আছিলো ফাৰ্ষ্টতে ধেৰ পানী আছিল। কিন্তু এতিয়া দুই তিনি বছৰ পৰা বহুত পানীৰ অভাৱ হৈছে আমাৰ। তাকে সেইটোয়ে মানে এতিয়া খোৱা পানী কাপোৰ ধোৱাঁ গা ধোৱাও যদি কিনিবা লাগে আমাৰোতো পইচাৰ বহুত হেৰি হৈ যায় আচলতে আমাক পানীৰ ব্যৱস্থাটো দিব লাগে জি এম চি ফালৰ পৰা হলেওঁ দিব লাগে এইটো অ', এইটো তুমিও ভাবা ন'।
অ' ভাবো ময়ো ভাবো এইটো একদম আপোনাৰ কথাত মই একমত এতিয়া গাওঁ অঞ্চলত চাওঁক আপোনাৰ চবৰে পানী এভেইলেবল থাকে। তথাপি সিহঁতে চাপ্লাই পানীটো পায়।
টেপৰ ব্যৱস্থা কৰি দিছে কিন্তু আমাৰ ইয়াত আমাৰ ইয়াতে মানে চোৱাই নাই সেইটো মানে মই ভাবো চালে ভাল পালো হয়। উম। এতিয়া মই মানে ইমান মা আৰু আমাৰ বিশেষকে পানীৰ সমস্যাটো আমি মাইকী মানুহে অনুভৱ কৰোঁ। মতামানুহে ইমান অনুভৱ নকৰে। তেওঁলোকে ৰাতি ৰাতিপুৱা গা পা ধুই ওলাই গুচি গ'ল। আমি আম অ', আমি মানে ইমান বাচন বৰ্তন ধুব লাগে, ঘৰ চাফ চিকুণ কৰি ৰাখিব, লাগে ল'ৰা ছোৱালী ড্ৰেছ স্কুল গ'লে আহি আকৌ ধুব লাগে এদিন ধুলে টো নহয়, কিমান পানী লাগে। পানী লাগে খোৱা বোৱাত কিমান পানী খৰচ হয় ধোৱা পখলাত আৰু আমাৰ ইয়াত ধৰা বোলে নদীও নাই কাষত। একো নাই মানে গাওঁ বিলাকত ভাল অ'। এ মানে কেনেকুৱা সমস্যা মই মানে সেয়াই বোলো অলপ তোমাৰ লগত ডিছকাশচন কৰোঁ তোমালোকেও ভাবা এনেকে আমি এইটো কথা আচলতে আমি উলিয়াব লাগিব আমাৰ।
উলিয়াব লাগিব হয় দিয়ক আমাৰ গোটত আত্মসহায়ক গোটতে হওঁক।
অ', আমি যেনেকে ক'ৰবাত এপ্লিকেশ্যন দি পেলাই কিবা কৰি পেলাই যদি ব্যব পানীৰ কোনোবাই যদি আমাক যোগান ধৰে, উ বোলে ইমান কেইঘৰ মানুহ আছে ইয়াতে যদি আমি ৰাজহুৱাকে এটা কিবা এটা পানীৰ ব্যৱস্থা কৰি দিব বাৰু অলপ খৰচ হ'ব আমিতো মাৰো অকলে খৰচ কৰিব নোৱাৰি পৰি বৰিঙত বহুত পইচা যাব
অ', আমিতো আৰু আমিতো শ্ৰমিকহে দিয়কচোন।
অ', আমি ইমান ইমান ডাঙৰ খৰচ ল'ব নোৱাৰোৱেই। তাকে মই মানে এইটো আলোচনা আমি কৰিছিলো আমাৰ মহিলা কেইজনীমানে কৈছিলে আমি যাম এখন এপ্লিকেশ্যন দিম মানে কোনো মানে যোনে ধৰক অলপ আমাৰ এনেকুৱা সাহায্য কৰি দিয়ে আৰু। কিছুমানে অ' কৰি দিয়ে নহয় কৰ'ৰবাত পানীৰ ব্যৱস্থা কৰি দিয়ে, কাৰোবাৰ ঘৰৰ ব্যৱস্থা কৰি দিয়ে, এনেকে তেওঁলোকক জনাম আৰু। তাকে আমি যেতিয়া মানে মানুহখিনি অ', আমি দহ বাৰজনী মহিলা মানে একোৱে আছিল মই যেতিয়া যাওঁ যে আমি কম তুমিও লগ দিবা আমি এনেকে যাম উ।
অ', হ'ব। আপুনি কেতিয়া যাব লাগে মোক কলেই হ'ল যাম দিয়ক আৰু দুগৰাকী মানুহ পাৰিলে লৈহে লম লগ
অ আছে আমাৰ এই তলতে মোক কৈয়ে থাকে মলযা আমি এটা ডাঙৰ স কাৰণে আমি কথা পাতিম দিয়া আমাৰ এইকেই ঘৰৰে প্ৰব্লেম বেছি হৈ আছে
অ অ
মানে আমাৰ এই তোমালোকৰ ঘৰৰ কাষতে আছে দুঘৰ মান অ সেই বাইদেউ দুজনী মোক কৈছিলে মানে আমাৰ পানী কোৱাত নায়ে কমি গৈছে আৰু বৰষুণ নি দিলেতো নাথাকেই বোলে
নাথাকে উম বৰষুণ নিদিল তো চলিবই অসুবিধা
আহ।
এতিয়া আপুনি বৰষুণৰ পানী সংৰক্ষণ কৰে নাই।
কৰো কৰো মই একেবাৰে তিনটামান চিন্টেক্স মানে লাইনত থৈ দিওঁ। পুৰা ভৰাই পেলাই তাত ফিট ফিটকিৰি দি লওঁ। ফিটকিৰি দি দি পেলাই মই ঢাকি থওঁ
আহ।
তেতিয়া মানে পোক চোক নহয় আৰু।
তাকে কৰিম দিয়ক তেনেহ'লে দেই।
দিয়া থৈছোঁ দেই
ঠিক আছে দিয়ক অ হ'ব